হেল্ল' শুনিছানে বাৰু?
অঁ শুনিছো শুনিছো।
অ মাততো ভালকে আহিছে ন!
আহিছে অ! আজি নেটৱৰ্কৰ ডিষ্টাৰ্ব নহয় নাই চাগে অঁ ক'ত আছা
অ মই ঘৰতে আছো দেই
অ কি কৰি আছিলা?
মই এতিয়া এনে আছোঁ।
অ মাছ পানী খালা নে নাই?
ৰবা হাঁ একদম কোনোবা -কোনোবা আলহী আহিছে নেকি আমাৰ ঘৰলে চাগে হয় নেকি মই এতিয়া বেছি সময়ত কথা পাতিব নোৱাৰিমে, অ' এনেই
অহঁ!
কোনবা আহিছে হেৰি আকৌ বেয়া নাপাবা হা যদিহে মই ভবা খিনিৰ নিচিনা মানুহ হয় তেতিয়া হ'লে টো ফ'নটো কাট কৰি দিব লাগিব
উম! মানে হেৰি ম অ! সে মাদুলী বনাইছিলো যে তুমি জানাইচোন। অ সেইকটাত মানে তোমাৰ এই নিবলৈ আহিছে আকৌ মই দেখি কেনে গম পালো
ঠিক আছে বাৰু তেনেহলে তুমি হেৰি কৰি লোৱা তাৰপিছত মোক সৰু কৰিবা নহ'লে মই কৰিম‌ বাৰু
অঁ ঠিক আছে ঠিক আছে হ'ব।
ঠিক আছে হ'ব, হ'ব দিয়। বাই।